হেল্ল'
অ', কি কৰিছে?
হেল্ল', শুনিছনে?
মই শুনিছোঁ, আপুনি?
অ', শুনি আছোঁ।
কি কৰিছে?
এইয়া, উম সকাম এটা আছিলে, সকাম খাবলে গৈছিলোঁ। আহিছোঁ খাই পেলাই।
ইমান গৰমত, সকামতো পাইছে চাগে।
পাইছোঁ শিক্ষা সকামতো। ঘামি জামি ৰক্ষা নাই।
আচৰিত গৰম দিছে বোলো আজি।
তাকে আজি বহুত গৰম।
মোৰ সৈ দুদিন আজি।
অ'।
মানে ভিতৰত সোমাই আছোঁ। ফেন ফেনে মানে ফেনৰ হাৱাটো ইমানে গৰম লাগিছে। লাষ্টত উঠি আহি মানে বাহিৰত বহি আছোঁহি!
অ', মই আক ইমান গৰমতো ৰা তিপুৱা, ইমান গৰমতো ৰাতিপুৱা পিঠাগুড়ি খুন্দিলোঁ। খুন্দি পেলাই আকৌ পিঠাগুড়ি লোৱালো। লৰাই মেলিহে উম সকামলে গৈছোঁ।
ভাল ইমান গৰমত ঢেঁকী দিলে দেই।
অঁ ঢেঁকী দি মেলি গৰমতে গৰম আও।
তাকেহে মানিব লাগিব।
মানিব লাগিব। তাকেহে উপায় নাই। মোৰো নোৱা হ'ব লাগে, আকৌ বোলো এইবোৰ পিঠাগুড়িখিনি আকৌ থৈ দিলে কি হ'ব। ভয় কৰিলোঁ।
তাকে অ' এনেকে গৰম দিলে দেখোন, এ কি হ'ব ঠিক
মানুহ পথাৰত থাকিব নোৱাৰে, এইবাৰ।
পথাৰত থকাটো বাদেই দিয়ক, পথাৰত থকাটোতো মৰিবই। ঘৰতে মানুহ থাকিব পাৰিব নাই ঠিক নাই।
ঠিক নাই, অ' ইমান তাপ দিছে। উম।
হ'ব মানুহৰ যহতে ইমান গৰম হ'বলে পাইছে, গছ গছনি কাটি দিনে এফালৰ পৰা তহিলং কৰিব আও।
তহিলং কৰিছে, আজিকালি গছ গছনি থাকিবলেকে নিদিয়া হল আও। সেইটো কথা হৈছে।
তাকেহে এইবোৰ গোটেই গোটেই যে দিছে হেৰিয় গছ পুলিবোৰ।
অঁ।
সেইবোৰে যদি মানুহে ভালকে ৰুৱে তে তেতিয়াহ'লে অকণমান কিবা এটা হ'বগে, বায়ুমণ্ডলটো।
অ' কিবা এটা হব। চৰকাৰে সেইটো ভাল সুবিধা দি, ভাল কৰিছে
অ' সেইটো বহুত ভাল কৰিছে মানে কি এজনী ভাগত অ' এজনী ভাগত এতিয়া দুটা তিনটাকে পুলি দিয়ে হয়নে, যদি ত্ৰিপাল কৰি যদি পুলি কেইটা ৰুৱে, অ' দুটা পুলি বাচিলেও হয় নে নহয়। তেনেকে কিমান খিনি গছ পুলি, আজিকালিতো ধৰি লওক উম। কোনো মানুহ গোটত নথকাকে নায়ে মাইকী মানুহ।
নাইয়ে অ'।
চবৰে গোট আছে।
চবৰে গোট আছে সেইকাৰণে।
তে সেইটো ভাল কৰিছে। মই বাৰু আনি সেই ৰুলোহি দুটা জিলে।
অ'। তাকেহে এ বক্স অ' ৰুব লাগে। কেলে নুৰুলি?
তাকে নুৰুলো এইবাৰ পুলি কেইটা ৰুলো জিলে ধুনীয়াকে।
অ' তাকে।
মানুহে এ নিজে অনুভৱ কৰিব লাগে ইমান গৰমত এতিয়া।
গৰমত পাহাৰতে গছ-গছনি কাটি গোটেই তহিলং কৰিছে। অ' পাহাৰটোক কাটি চিঙি শেষ। এতিয়াতো পাহাৰত নায়েই গছ। চব কাটি ছিঙি চব গোটেইখন হেৰি কৰিলে এই। কিবা কিবি ৰব উম। সেইবোৰ হেৰি। কি আছিলে পাহৰিলো নহয়, সেইবোৰ বাগান পাতিলে। বাগান পাতিলে। আকৌ এইবোৰ কিবা গছ এসোপা সেই সোপা আনি। অ'। সেই সোপা আনি ৰুইছেহি। মুঠতে গছ সোপা আগৰ গছ ডাঙৰ ডাঙৰ সেইবোৰ কাটি ছিঙি আজৰি।
তাকেহে এতিয়া এই এই গৰমত এতিয়া ভিতৰত নোৱাৰি ফেনোৰ হাৱাত এতিয়া গছত তলত। যদি বহি দিয়ে সেই বতাহটো কিমান ধুনীয়া হয় নে?
অ' ফেনৰ হাৱাও একেহাৰ ফেন চলাই থাকিলে গৰম হৈ যায়। অ'। একেহাৰে ফেন লগাই থাকিলে গৰম হৈ যায় ফেনৰ হাৱাটো।
নাই নোৱাৰি নোৱাৰি মানে, মই নোৱাৰিলো ভিতৰত সোমাই থাকিব। বাহিৰত উঠি আহি মানে বা বাহিৰৰ ৰুমত বহি দিছো। এই বাহিৰ ৰুমত বতাহ সোমাই মানে। ধুনীয়া বতাহ মাৰি আছে। তেতিয়াহে মানে মোৰ গাটো শান্তি লাগিছে।
আ। উম, ময়ও চাতে ৰৈ আছো বাৰু আমাৰ গছৰ তলত।
তাকেহে, একো খাব ববলে ববলে মন যোৱা নাই ইমান গৰমত মোক গৈছে চাহ দি।
উম।
ম‌ই চাহ নাখাওঁ ঔ।
তাকে হে, ইমান গৰম ভাত-চাত খাবলে মন নোযোৱা হৈছে আৰু। গৰমত হেৰি নহয় পানী দিয়া ভাত খাবলে ভাল আকৌ।
অ' সেই গৰমত আৰু তাতকে ভাল একো নাই আৰু সেই ভাতটো খালে পুৰা ধুনীয়াকে।
ৰাতি অ' ৰাতি ভাত পানী দি থলে তাৰ পা ৰাতিপুৱা খাব ল ৰাতিপুৱা নহয় গৰ দুপৰীয়া খাব লাগে। তেতিয়াহে ভাল হয় এই খাৱলি হ'ব লাগে
আলু পিটিকা তেনেকে খালে ভাল লাগে।
বাঁহৰ গাজ
অ খাৱলি সৰিয়হ ৰ'দত দিছো আৰু
অ তাকে আমাৰ ইহঁতি কৈ আছিলে মোক হে এইটো কি মই বোলো এতিয়া বোলো তই লৈ যাবি বেপাৰ কৰিবিহত ফিফট ফিফটি কৰিবি
অ। মই বেপাৰ কৰিয়ে থাকো নহয় মোৰ গ্ৰাহক আহিয়ে আছে মইহে দিব পৰা নাই তাৰমানে ৰ'দ। টো নাছিলে এতিয়া, এই দুদিনহে ৰ'দ দিছে ধৰ।
আজি ৰ'দটো ধুনীয়া ধুনীয়া দিছে খউলি বনাবলৈ।
এতিয়া ধুনীয়া ৰ'দ হাৱলি বিচৰা মানুহ ঢেৰ। উম, একেটা ৰ'দতে শুকাই যাব। তাৰপৰা সেই সেইকাৰণে বোলো হেৰি খাৰলিকে খুন্দিব লাগিব। ঘৰৰ পৰাই নিয়েহি নহয় টোপোলা কৰি থ'লে।
খাবলৈ ধুনীয়া লাগে নহয় আমাৰ।
অ তাৰ পৰা সেই দোকান অ দোকান দুখনত মই। দিবগে লাগে হেৰি দুশ তিনিশ টকা যিমানহয় সিহঁতক দি দিলে সিহঁতে মানে। বিক্ৰী কৰি দিয়া আৰু সিহঁততে বেছিকে দিওঁ মই। ঘৰৰ পৰাও নিয়ে মানুহে বাৰু হ'লেও বেছিকে সিহঁতকে দি দিং গে।
আহ, কষ্টও আছে নহয় আকৌ অত গৰমত ঢেঁকী দি।
হেই হ হেৰিও আছে আকৌ টোপোলা কৰিব লাগিব।
অঁ।
কলপাত পাৰি পেলাই আকৌ কাটি শুকুৱাব লাগিব শুকাই পেলাই আকৌ হেৰি। খন মচ, মচি মেলি ধুনীয়াকৈ পৰিপাাটিকে নাবান্ধিলে। মান বস্তু খোৱা বস্তু এনেও কিমান ধুনীয়াকে হেৰি কৰিব লাগিব।
অ,
তাৰ পৰা মই আৰু সবোৰ আকৌ টোপোলা বান্ধিম। খাৱলিটো মতি মেলি টোপোলা বান্ধোতে মোৰ সময় বহুত যায়। খাটনি আছে এনে নহয়।
খাটনি আছে অঁ।
উম,
আমাৰ ধুনীয়া হৈছিলে, বি জলকীয়াও লাগি আছিলে ধুনীয়াকে।
অ বিন জলকীয়া লাগে মোৰ এবাৰ জলকীয়া খোৱাবই পৰা নাই নহয় মোৰ জলকীয়া থাক। এই এইবাৰ একেবাৰে শোৱাবই পৰা নাই জলকীয়া।
এ বি জলকীয়াটো সেই পতককে একদম গেলি যায় অ।
অ,
বৰষুণৰ হেৰি পৰিলে চিগি চিগি যায়, আমাৰ বহুত জ্বলা জলকীয়াটো। এ মানে এটা জলকীয়া আপোনাৰ দুদিন তিনদিন গুচি যাব।
আহ, মাজতে ক পৰা দিছিলে জানো? অ, মোক দুটা দি পঠিয়াইছিলে আমাৰ হেৰি। এ ঘৰৰ পৰা তাৰ পৰা এটা তহঁতৰ ঘলে। দিলো দুটামান নিমখত দি থৈ দিলো টুকুৰা টুকুকে অকন অকনকে কাটি খাব পৰাকে।
অঁ,
তেনেকে দি থৈ দিলো।
তাকয়েহে, মই আকৌ বিহ জলকীয়া খাবলৈ বেয়া। অ এই নহয় মানে জিভাখনত নালাগে লাগে মুখৰ কাষে চাষে। নেখাও এ জুলকীয়া।
অ, জলকীয়া খাই ভাল পাও কিন্তু কি হব, জলকীয়া মোক নমনা হ'ল, জলকীয়া। খালে অহা যোৱা কৰি থাকিব লাগে।
জলকীয়া আকৌ নমনাই হ'ল মোক খাই ভাল পাওঁ।
অ'।
কিন্তু সৈটো ঘটনা হয় বেছিকে খাবলে হলে।
অ', এতিয়া এই গৰমত নোখোৱাই ভাল।
তাকে গৰম যিটো হৈছে জলকীয়া খোৱা হেৰি নহয় জলকীয়া খাবই নোৱাৰি। কালি হেৰী থেকেৰা তিয়াই থৈছোঁ, থেকেৰা তিয়াই থৈছোঁ। থেকেৰা তিয়াই থৈ পেলা, একদম
উম।
নে মোহাৰিব এঘণ্টামানৰ পিছত মোহাৰি মোহাই চৰ্পতগতে কৰি পেলাই চা-খাবলে দিছোঁ। লৰাই খালে হেৰী এগিলাচ নাখালেই। এজনে দুগিলাচ খালে, মই এগিলাচ দুগিলাচ খালোঁ।
ইমান টেঙা সসোপা, নেমু এটা চেপি খুৱাই ভাল দোন।
এই থেকেৰাটো খালে ভাল, চেঁচা হৈ থাকে পেটটো মানে চেঁচা পৰি থাকে।
অ', আমাৰ সৈ নেমুহে মই চৰবত বনাই খাই আৰু। তাকো নেমু নাই বেলেগপা অনা।
অ', আমাও নেমু নাই এইবাৰ ৰুইছোহে, চাৰি হলেও এজোপা চাৰিটা লাগিছিলে। খাই বৈ আজৰি। আকৌ এইজনৰ বেমাৰ হওঁতে তহঁতৰ ঘৰপাও আনিলো আৰু কাবা কাবা ঘৰৰ পৰা দিলে। আছে সৈগিতা চৰবত কৰি নাখায়, এইজনক এপিচ, এপিচ দি থাকো খাবলে।
আমাৰো সোনবাই, সোমবাই লৈ আহে আৰু নবৌহঁতৰ ঘৰৰ পৰা আনে। তেনেকে হয় হৈ থাকে, আমাৰ ঘৰত প্ৰত্ প্ৰতিটো সাজ প্ৰত্যেক সাজতে নেমু লাগে, আমাৰ ঘৰত আজি নেমু নাই বুলি ঘৰত মানে এই সাঁজতে নেমু নাই বুলি ক'বলে নহ'ব, প্ৰত্যেক সাজতে লাগিব নেমু।
অ', আমাৰো এইজনক হেই প্ৰত্যেক সাজতে দিলেও বেয়া নাপায়, খাই থাকিব।
টেঙাটো লাগেই আৰু।
তেনেকুৱাহে, খাই থাকিব। এ, খাব পাৰিলে ভাল, আমি বিলাকে খাব নোৱাৰোঁ আকৌ।
অ'।
খাব পাৰিলে ভাল। ভাত খালিহঁত নাই?
আ?
ভাত খালিহঁত নাই?
ভাত হ ৰাতিপুৱা নবৌ আহিলে, নবৌৱে বনালেহি।
অ'।
মাটিমাহ বনালে তাপা হেই ঢেঁকীয়া আছিলে, ঢেকীয়াই আলুৱে ভাজিলে।
উম।
তাপা দি মেলি হ খোৱা বোৱাই থৈ গ'ল, এতিয়া দুপৰীয়া নেখাওঁ আৰু মানে মই একেবা গধূলহে খাওঁগে।
অ', ছোৱালী?
ছোৱালী এজনী ভিতৰতে জানোঁ কিনো কৰি আছে, খেলিয়ে আছেনে কি কৰি আছে তাইহে জানে।
তাই ভাত চাত?
তাই ভাত হেই ৰাতিপুৱা খালে, এতিয়া হৈ ইটো সিটো খাইয়ে আছে।
অ'।
আম এটা খালে, তাৰপৰা হৈ ভুজিয়া আছিলে ভুজিয়া খালে।
অ'।
তেনেকে ইটো সিটো খাই আছে তাই। আছে ভাত ভোক লাগিলে খাব আৰু হা!
দেতা ঠিকে আছে?
ঠিকে আছে, ঠিকে আছে।
দেউতাই দুপৰীয়া নাখায় নি?
নাখায়, নাখায়, একেবাৰে গধূলিহে খায়, ৰাতিপুৱা খায় আৰু গধূলি খায়।
অ, উম।
দেউতাই মই আকৌ দুবাৰহে খাওঁ, বাকীকেইটাইহে খায়।
অ, অ, তও খাবলে এৰিছ?
অ, ম ময়ো মই আগ পৰাই নাখাওঁ, দেউাই মই আগৰ পৰাই নাখাওঁ।
অ, আহ, তাকেহে। তেনেকৈ খাব পাৰিলে ভাল, মই আকৌ নোৱাৰোও থাকিব, মই কেইটামান হ'লেও লাগিবই পায়।
অ, এই সন্ধিয়া সময়ত ভোক এটা লাগে নহয়।
অ। লাগে, মই নোৱাৰোঁ খাব। মই ৰাতিপুৱা সেই আমি আঠটা-চাৰে আঠটা মানত খাও নহয়, আকৌ দুপ দুপৰীয়া এ দুটা আগত খাও আৰু, সদায় খুৱাই অভ্যাস যে নাখালে নোৱাৰোঁ।
হেৰি আপোনালোকে ৰাতিপুৱা সোনকালে খাই দিয়ে যে সেইটো কথা, আমাৰ আকৌ ৰাতিপুৱা খোৱালেই চাৰে দহ- এঘাৰটা বাজি যায় যে।
অ, সেইটো কাৰণে হয় আকৌ তহঁতৰ, আমাৰ আকৌ সেই চাৰে আঠটা তাত- ওপৰত নাযায়, কেতিয়াবা কাৰচিতহে যায় আৰু।
অঁ, দেউতাই আকৌ গা ধুৱেহে নটাত।
অ, তাকে হে।
তাৰপিছত আৰু দেতাই মই খোৱালে দেৰিয়েই হয়, চাৰে নটামান হৈয়ে যায়, কি চাৰে দহটা।
অ, অ, তাকেতো।
পিছে কমকে খোৱাটো ভাল হে।
ভাল হে, ভাল হে, কমকে খাব পাৰিলে। মই এবাৰ হ'লেও নাখালে নহয় আৰু, খাও। উম, নোৱাৰো আৰু সহিব। তাকে, নোৱাৰো আৰু সহিব।
উম, এ কাম চাম নাই যে, কাম-চাম কৰি থাকিলেহে মানুহৰ মানে ভোকতো লাগে বেছিকে, হজমতটো হয়। ৰাতিপুৱাই কামকেইটা কৰিলো আৰু দিনটোলৈ আজৰি। বহা, খোৱা, তাৰ বাহিৰে
তাকেতো, উম।
আৰু নো কৰিব কি?
হয় কথাাতটো, মই আকৌ দৌৰি ফুৰিব লাগে নহয়, গৰু গুৰিলে কৈ যাবলৈ হ'লে কিমান আৰু দুমাইলমান বাট, সেই গৰু কিমান দূৰত দিয়েগৈ, সেই গৰু আনি-আনি পোৱালে আৰু
খোজ কাঢ়োতে- কাঢ়োতে ভোক লাগি যায়।